হেল্ল'
কি খবৰ?
ভাল-ভাল তোমাৰ?
আছে দিয়া।
কিয় আছা?
এনেই আছো আকৌ।
হয় নেকি?
অ', খালো দিয়া খালা নাই তোমালোকে?
মই টাউন গৈছিলো টাউনৰ পৰা আহি কিনে এনেই বহি আছো খোৱাই নাই খামহে।
আচ্ছা,
তাতে খাই আহিছো বাৰু মই।
হয় নেকি কি খালা?
তাতে মই চাওঁমিন খালোঁ।
বৰ ভাল বস্তু খাইছে।
এই ফাষ্ট ফুডবোৰ খাই ভাল লাগে বুজিছা।
ইমানো খোৱাও ভাল নহয়।
কিয় ফাষ্টফুডবোৰ ভাল আছে খাবলে।
পেটাত অসুখ কৰিব।
এ না ফাষ্ট ফুডৰ টেষ্ট মানে বেলেগে ছে ন
সেইটো হয় বাৰু কিন্তু হ'লেও চব বস্তুৰে ইতিবাছক নেটিবাছক থাকে নহয় আজিকালি বোলে পুৰা গেম খেলা পূৰা ৰেঙ্ক পোচ কৰা শুনিছো ম‌ই
কৰি আছো আৰু নকৰা নহয় খেলি থাকো আৰু
ইমান খেলাটো ভাল নহয় মোবাইল চোৱাটো ইমান ভাল নহয় নহয়
বা তোমাৰ কাৰণে ফাষ্ট ফুড খোৱাটো বেয়া আকৌ মোবাইল চোৱাটো বেয়া
মানহে ইউছ কৰিব লাগে এটা লিমিটত তোমাৰ মাদাৰে মোক কল কৰিছিলে সেইদিনা বহুত গেম খেলে আমাৰ বেটাই বুলি কৈছে
খেলো আৰু লগৰ বোৰে খেলিব মাতে যেতিয়াই তেতিয়াই সেইকাৰণে গুচি যাওঁ আৰু ৰেঙ্কটোও অলপ আপ হৈ আছে মোৰ
হ'লেও অ চোৱা তুমি বেছিকে ফোন চালে তোমাৰ চকু বেয়া হ'ব তোমাৰ তুমি ফোনৰ এডিক্টেড হৈ যাবা
হ'ব মই ডাঙৰ হলো এতিয়া মই ডাঙৰ হলো এতিয়া এইকণ চালে একো নহয়
কিমাননো ডাঙৰ হৈছে বৰ সি
মই ডাঙৰ হ'লো
আজিকালি জানা প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে ফোন চাই চাই কেল হৈ গৈছে
এ সেইটো হয় বাৰু দেই সৰু সৰু পোৱালিবিলাক মানে ফোন চাইছে
উম ফোনৰ সতে এডিক্টেড হৈ গৈছে উম দিয়া তুমিও তাৰ ভিতৰতে পৰা
নাই নাই মই তাৰ ভিতৰত নপৰোঁ
কৈছে দিয়া কোৱাই তোমাৰ কথা
কিছুমান আছে বুজিছা মানে ধৰা মাক দেউতাক বহু এ সৰু পোৱালী বিলাকে কান্দে যে ফোন চাব হলে
উম সৰুতে দি দি অভ্যাস কৰাই লয়
ফোন চাব বুলি নহয় এতিয়া ধৰা সৰু পোৱাল এতিয়া ধৰা খেলি আছে বা সি এনেই আছে এনে থাকা তাৰ পাছত সি অহ ধৰা কান্দি দিলে পুৰা কান্দি আছে কান্দি আছে তেতিয়া মাক দেউতাকে মানে মনাব লাগে বুলি ফোনটো দি দিয়ে ফোনটো দিলে মনে মনে থাকে সেনেকে ফোনটো চাওঁতে চাওঁতে অভ্যাস হৈ যায় ন অভ্যাস হৈ যোৱা কাৰণে সেই ল'ৰা ছো ছোৱালীবোৰ মানে বেয়া হৈ যায়
সেয় আকৌ আজিকালি খাওঁতেও ফোন পঢ়োতেও ফোন চবতে ফোন হয় ফোনটো লাগেই কিন্তু এটা লিমিটত দিব লাগে আজিকালি প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে ফোন নহলে ভাত নাখায়েই এ মিছা কলেনো কি হব আমি নিজেই ডাঙৰ খিনিয়ে ফোন নোচোৱাকে ভাত নাখা খাওঁৱেই
হয় বাৰু এতিয়া আমি এৰো বুলি কলে এৰি দিব পাৰো কাৰণ আমি একদম সৰু পৰা ফোন চোৱা নাই ন আমিনো কোনচা সৰুতে ফোন দিছিলে
সেয়াহে আজিকালি ইমান সৰু সৰু ল'ৰাবোৰে ফোন ইউজ ক'ৰিব জানেও
এতিয়া চাবাচোন তোমাৰ পোৱালি এটাৰ পৰা ফোন টো কাঢ়ি লোৱা কাঢ়ি লোৱা পিছত সি লগা লগ কান্দা ষ্টাৰ্ট কৰি দিব। কান্দা আৰম্ভ কৰাৰ লগত- লগত মাকে কব কি ফোন টো দি দে- ফোনটো দি দে। তেতিয়া সি ফোনটো আকৌ চাব আৰু বুজিছা ন?
এয়াই আৰু মাক দেউতাকে ক'বলৈ গ'লে এটা বেয়া কৰিছে আৰু ল'ৰাবিলাকক। যে আৰুও কিন্তু এটা কনা কথা কথা জানা আজিকালি ফোন দিয়াৰ পৰা মানে ল'ৰা ছোৱালী বোৰ অলপ সুবিধাও হৈছে এই চোৱা আজিকালি কৰ'বাত গ'লেগৈ গ'লে ধৰা তোমাৰ ল'ৰা ছোৱালী বোৰে অলপ উৎপাত কৰে অশান্তি কৰে কিন্তু আজিকালি ফোন টো হোৱাৰ পৰা মানে তোমাৰ ফোনতটো দি পিনে বহা- সহাই চুপচাপ বহাই থব পাৰে নহয় কলেও নাযায়।
সেইটো হয় তেওঁ -তেওঁ বুইছ ন মানে ধৰা এ ', ফোন চাই কিনে বহুত বৰবাদ হৈ গৈছে? পঢ়া শুনাও নকৰা হয়?
হয় -হয় কিন্তু জানা ফোনটো ভালক ইউছ কৰিলে বহুত কাম কৰে ন আজিকালি চচিয়েল মিডিয়াৰ যুগ কিছুমানে এইবোৰ কন্টেন্ট চনটেন্ট বনাইও পইচা পায়।
হয় বাৰু এতিয়া আগতে আমি খেলি ধুলি বাহিৰত ঘুৰি ফুুৰো আমি খেলা মানে আৰু কি গোটিখিনিত পোৱালি মিলি কিনে লুকা ভাকু খেলো ক্ৰিকেট
সেইটোৱে কাবাডী খেলো কুটকুট খেলো আনকি এইবোৰ তামোলৰ ঢকুৱা টানাত পানী সেই বু খেলো সেইবোৰো চিনিয়ে নাপায় পায় আজিকালি ল'ৰা ছোৱালীয়ে
এ ', সেইটোৱে চাইকেলৰ টায়াৰটো পিছে -পিছে দৌৰি ফুুৰো আমি।
অ', কৰি গুটি এইবোৰ আজিকালি জন এইবিলাক এইবোৰ ইমান এটা চিনি নাপায় কবলৈ গলে।
সেইটোৱ আজিকালি সহতক কি ফ্ৰী ফায়াৰ পাবজি
উম', নিজেও খেলা?
মই ফ্ৰী ফায়াৰ পালি নেলো মই মোবাইল খেলো।
অ', হয় নেকি?
হয় এতিয়া চোৱা খেল পোৱালিবোৰ খেলা ধূলা কৰিলেহে ডাঙৰ হব গ্ৰহ হব ন! এনেকে খেলা ধূলা নকৰিলেতো সিহঁতে এনেকে ৰখি যাব বেমাৰী হব ফিজিকটো নবনিব।
সেয়াই তাকে আৰু কি আৰু হয় আৰু এতিয়া ভাবিয়ে পোৱা নাই মইো একদম আমাৰ আৰু পোৱালি এজনী আছে নহয় মোৰ বাৰ ভাগৰ।
উম',
তাইও ইমান ফোন চাই একদম এনি টাইম ফোন- ফোন - ফোনে তোমাৰ খাওঁতেও ফোন শুওঁতেও ফোন চবতে ফোনে চাই থাকে।
তাকে আমাৰ এইফালে মানে সৰু পোৱালি বিলাকে ইমান নাচায়। ডাঙৰ বোৰে চাই থাকে।
সেইটোৱে ডাঙৰ বোৰে শিকাই দিয় এতিয়া সৰু বোৰেতটো চাবই।
সেইটোৱে বাৰু আগত তে', ফোন নাছিল ন সেই ফোন নাচোতে আমি তোমাৰ ভাত তৰকাৰী খেলো আকৌ একদম মানে মাছ ধৰিব ওলাই যাওঁ বৰ বৰল যে বৰল বাঁবোৰ ভাঙি কিনে
কিন্তু এটা কথা আকৌ আজিকালি ফোনতটো লাগে জানা, এতিয়া চোৱা নাইনত স্পকিং ইংলিছো তমাৰ ফ-ফোনটো নহলে নহয়। ফনতহে চব কৰা হয়। তোমাৰ অনলাইন ক্লাছ অ আৰু ষ্টুডেন্টবলাকো আজিকালি টিউশচননৰ ফোনবোৰ লৈয়ে যাব কয় তোমাৰ। কিছুমানে এইবোৰ হেৰি চ দেখাব লাগে, মই এতিয়া জানা টিউচন মোৰ ভাগিনটাত ফোন ইউজ কৰে বোলে কিয় ফোন ইউজ কৰ বুলি কৈছো, নহয় বোলে আমাক চাৰি লৈ যাব কয়।
ছাৰে লৈ যোৱা, ছাৰে লৈ যাব কোৱাৰ কাৰণ এইটো হ'ব পাৰে যে ধৰা সিহতে কিবা এটা লিখিব পৰা নাই বৰ্ডত লিখাই দিছে কিন্তু সিহঁতে ধৰা দৰ পৰা দেখা প নাই, সিহতে ফটো-ফটো উঠাইিনে ধৰা ওচৰলৈৈ গৈছে, ওচৰ পৰা কপিত লি লৈছে বহিত।
কিন্তু সেইটো মেটাৰ, মানে সেইটো মানে কি সেইটো নহয়-নহয়। কিন্তু ওচৰত গৈ সিতি ছাৰে বুজাই মেলাই বা দেখা দিব লাগে কিন্তু ফোনটো লৈ যোৱাটো ইমান ঠিক নহয় ন।
নহয়-নহয় সেইটো কোৱা নাই, এতিয়া মইে মানে কি জানা, মানে মই এতিয়া লাষ্টত বহিছিলো ধৰা, আমাৰ ব্লেক বৰ্ডটো বহুত দূৰত আছিলে।
উম-উম
ছাৰে গোটেইখিনি লিখাই হোৱা পাছত, মই সেই লিখাখিনি মানে ফটো উঠাই লওঁ। ফটো উঠে কিনে চিটত গৈ কিনে মইখিনি লাহে-লাহে লিখি থাকোমগে বুজছ ন?
উম-উম
বহুত দূৰ পৰা লিখিবলৈও প্ৰব্লেম হয়, তাৰ পাছত ছাৰে লিখা পিছত ধুনীয়াকে বুজাই দিয়ে।
উম, এই আজিকালি ফোনটো দৰকাৰ হয়ো। বেছিকে ইউজ কৰিলেও বেয়া কিনো ক'বা আৰু।
এ ৰাতি-ৰাতি ইউজ কৰিলে আৰু চকুত টো বেয়া হয় যে, চশমা পিন্ধিব লগা হয়।
অ কিছুমানে একদম পুৰা ইউজ কৰাই নহয়।
সেইটোৱে, অ' সেইটোৱে আজিকালি পঢ়াৰ নামতে লাভ উটাই কিনে ধৰা মাক বাপেকক মূৰ্খ বনাই কিনে
সেইয়াই আৰু কিনো কবা আৰু আজি মই নিজে একম প্ৰোফ পাইছো যে এতিয়া ক'ব নোৱাৰো আৰু কাকোৱ।
অ ফোনটো চলো কমাই দিও নেকি?
কমাই দিয়া-কমাই দিয়া। তোমাকতো, তোমাৰ মায়ে ফোন মাৰিলে মোক কৈয়ে থাকে আকৌ।
মোৰ বেছিয় হৈছে বাৰু ফোন চলোৱাটো। স্কন টাইম দচ ক মান হ'ব চাগে।
ইমান কেই নে ইমান চোৱা নে?
অ মই ফোন বহুত চাওঁ মই গেম খেলো ন মেইন কেচ।
গেম খেলাতো এৰা আৰু দেই তোমাৰ চকু যাব এনেও চচমা পিন্ধা তুমি।
নাই-নাই চ চকু মোৰ যোৱা নাই বাৰু চচমাটো মানে পাৱাৰৰ নহয়।
অহ,
ছ উম ফেশ্বনৰ কাৰণে। মোৰ চকু পাৰৰ বেয়া নহয়তো।
হয় নেকি?
উম, উম, কিয় তুমি মোৰ চকু বেয়া ভাবিছিলা? মোৰ চকু বেয়া ভাবিছিলা তুমি?
অ', বেয়া ভাবিছিলোঁ আকৌ তুমি ইমান গেম খেলা তোমাৰ মায়ে ফোন মাৰিলেই কমপ্লেইন কৰে।
নাই-নাই-নাই মোৰ চকু পাৱাৰ ভাল আছে।
ময়ো আজিকালি খুব ফোন চোৱাছো তোমাকনো আৰু কি কম মোৰ স্ক্ৰিন টাইম তোমাতকে বেছিহে।
বা নিজে ফোন চাই কিনে মোক কয় নাচাবা-নাচাবা ফোনটো এৰিয়ে দিয়া। ফোনৰ বদলি য়গা কৰা।
হা,
ফোনৰ বদলি য়গা ক নহলে ফ্ৰেইনবোৰ লগত ঘোৰি ফোৱা কুকুৰা
সেইয় আৰু এতিয়া নতুনকে ট্ৰিপ এটা প্লেন কৰিছো। কি হয় আৰু ফ্ৰেণ্ডৰ লগতে আৰু বাকীনো আৰু ক'ত যাব দিবা পেৰেন্টছ বিলাক চত নাযায়েই আমাৰ।
হয় বাৰু পেৰেণ্টছ বোৰ ইমান এটা নুঘূৰাই হল পেৰেন্টছ বোৰ সেইয়া ফোনতেই লাগি থাকে।
অ', আজিকালি ডাঙৰ মানুহবোৰ একদম ফোনত পৰি-পৰি আজিকালি কোনো টিভি নিউজ নাচায়ে আৰু ফোনতে চাই চবেই।
সেইটোৱে দেউতাই আহে মাক কয় এ নিউজটো লগাই দিয়ে বুলি তাৰপিছত মায়ে ধুনীয়াকে ফোনত নিউজটো লগাই দিয়ে টিভিত।
কিন্তু কি হয় জানা সেনেকে হোৱাতো সুবিধা হৈছে আজিকালি মানুহৰ মানে টাইমতটো ইমানেই মানে ফাষ্ট-ফাষ্ট যায়গে বা তা মানুহৰ টাইম নাথাকে তোমাৰ যদি ফোনত যদি তুমি এইফালে যদি নিউজ তো লগাইছা তেন্তে তুমি কাম কৰি থাকিব পাৰা কিন্তু টিভি লগাই আকৌ বহি চোৱাগে মেলে
সেইটো হয় নিউজটো চা এতিয়া নিউজটো চা মানে টিভিত টিভি ত নহয় কিনে ধৰা ফোনচল মানেটা এটা লাভ হ'ল তুমি বাহিৰতটো নিউজটো চাব পাৰা অকল
অ' আৰু চোৱা, তোমাৰ টিভিত হ'লে টিভি ৰিচাৰ্জ কৰিব লাগিব, কিন্তু ফোনৰ ৰিচাৰ্জ থাকিলে তুমি ফোনতে নিউজটো চাব পাৰা ন'?
সেইটোৱে, সেইকাৰণে এতিয়া বাতৰি কাকতো বন্ধ হৈ গ'ল চাইছা?
অ, ' আজিকালি প্ৰায় মানুহে বাতৰি কাকৰ ইউজ নকৰেই ক'বলৈ গ'লে। হয় পাই, কিন্তু তোমাৰ বা বাতৰি কাকত পঢ়াৰ যোনটো আমেজ মানে সেইটো কিন্তু পঢ়া হওঁক অকলেহে গম পায়। সি কি ধুনীয়া লাগে পঢ়ি তুমি পঢ়িবা দিয়া, ফোন চোৱাতকৈ অলপ বাতৰি কাগজে পঢ়িবা। তাত তোমাৰ গেমছবলাকো আহে নহয়।
অ', মই গম নাপাও, মই পঢ়া নাই আজিলৈকে।
পঢ়িবা দিয়া, বাকী ভাত পানী খালা নহয়? যোৱা-যোৱা খুৱও খোৱাগে, ময়ো খা খাওঁগে আৰু।
অকে ঠিকে আছে দিয়া, বাই-বাই টাটা।